অ', কি কৰি আছা?
মই এই বাটলৈ অলপ ওলাই আহিছোঁ।
ওলাই আহিছা গৰম কেনেকুৱা হেফালে।
এ বহুত নকবা বহুত গৰম দিছে।
হেল্ল'।
সেইটো কাৰণে অলপ ওলাই আহিছো বাটৰ পিনে আমাৰ পিনে গছ আছে নহয়। ডাঙৰ গছ আছে দলঙৰ পিনে
মানে গাওঁ ন ধুনীয়া
অ' আমাৰ এই পিনে দলং আছেটো নদী আছে ওচৰত।
ভাল চাগে অ' সন্ধিয়া ওলাইকৈ যাব পাৰি আৰু
অ' নদী আছে নদীৰ ওচৰতে গছ
আমাৰ তেনেকুৱা নাই তুমি ৰাস্তা যাবা গাড়ী বিলাক কিবাবিলাক এইবিলাক গাড়ী ধোৱা কোলা কিবা কিবি হৈ মেলি এখনৰ সংসাৰৰ গৰমহে বেছি আমাৰ।
অ' আমাৰ আমাৰ এইপিনে বা আছে বা তেনেকুৱা।
মানুহৰ গাঁৱৰ প্ৰকৃতিৰ যিমানে ফেন চেন নোলোৱা প্ৰকৃতিৰ বতাহ চতাহ অকণ পালে ভাল লাগে হয়নে।
হয়, ফেন দিয়ে ফেনৰ তলত বেছিকে থাকিলে বেছি গৰমহে লাগে।
গৰম লাগে হয়, অ' অশান্তি লাগে তাৰ পাছত এতিয়া কিন্তু বাহিৰতে ওলাই কৰি বতাহ চতাহ অকণ ল'লে ভাল লাগে ন।
হয়। বতাহটো তেনেকে নামাৰে নহয় এতিয়া গৰমত বেছি।
সঁচা কথা এইটো তাকি।
কি একেই কিন্তু গৰমতে আকৌ আমাৰ বতাটো নামেৰে বেছি।
উম, নামেৰে অ'। মোৰ আকৌ এই গোটৰ মিটিং এখন আছিলে। তাৰপাছত গোটৰ মানে। কি ক'ল আমাৰ গোটত মানে মানুহ এগৰাকী ঢুকালে আৰু এতিয়া মানুহ গৰাকীক আমি পইচা টো উলিয়াই দিব লাগিব ন এতিয়া মানে। অথনি হিচাপ নিকাছ কৰি পেলাই এতিয়া কেইগৰাকীমান গৈছে। যে মই নগলো মোৰ কাম আছে কাৰণে গুচি আহিলো তেওঁলোক গৈছে।
অ' তাকে আমাৰ মাহতো কিবা ফটো উঠাব গৈছে নে নাই তোমালোক
গৈছে গৈছে আহিছে আহিছে অ' আহিছে সেই এইবিলাক। গোটৰ পইচা লয় পেলাই কি আৰু দহ হাজাৰ টকাত লগত কিমান কষ্ট। এতিয়া পঁচিশ হাজাৰ লগত কষ্ট।
হয়, অ' মাৰো সেইদিনাখন মানে কি বুলি কয় বোলে। গোটৰ কাৰণে ফটো উঠিছে।
আহ।
মানে মোৰ নাম্বাৰটো দিয়া হৈছে যে। অ' টি পি দিব লাগে।
অ' তি পি দিব লাগে ন অ'
আকৌ বোলে উঠিবই লাগিব বোলে আক কেইবামান দি।
আকৌ উঠিব লাগিব অ' হয়, মানে যিমানেই নহক। ৰুলো ৰুলো কোনটো আচলতে এইটো কি আৰু এইটো। আমি ঘৰত ইমান ৰাতিপুৱা গধূলি ইমান কাম কৰি থাকো হয় তাৰ মাজতে পুলিটো ৰোৱা। ফটো ক উঠা কিবা এটা কিবা এটা পালে পাবলৈ আমি কিবা এটা কৰিবই লাগিব হয় নে নহয় বাৰু এতিয়া কিছুমানে তাকে কয়। পইচাৰ লগতে এইটো কৰি আচলতে সেইটো কথা নহয় হয়নে নহয় বাৰু এ কোনেনো তেনেকে কিবা এটা সদস্য সকলক দিব হয় নে। এতিয়া দিয়াৰ কাৰণে সদস্য খিনি অকৌ উৎসাহিত হৈছে কিবা এটা কৰিবলৈ হয় নে নহয় বাৰু এতিয়া কিছুমানে ধৰ বহুত বহুত তাৰে ভাবিব পাৰে। হয় নে নহয় কিছু মানে ভাল খিনিয়ে ভালে ভাবে বাৰু বেয়া খিনিয়ে বেয়াকে ভাবে।
হয়, হয়।
এতিয়া উপায় নাই আমি আৰু যিটোৰ দাস ন এতিয়া। আমি সেইটো কৰিবই লাগিব। এতিয়া কোনোবাই আমাক বেয়া বুলি কলেও আমাৰ আপত্তি নাই আৰু, সেইটোৱে কথা আৰু সেয়া, তুমি আছা নে নাই গোটত?
মানে গোটত মানে মই বাৰু নাই, মাহঁত আছে।
মাহত আছে ন। উম উম। এতিয়া মানে আমাৰ তেনেকে সেইগৰাকী ধৰি য বেলেগ এগৰাকী সোমাই ল'ব লাগিব আৰু। তাকে ভাবি আছো কি ক উম উম তেনেকে পাৰিতো, আজিকালি তেনেকে মানে কি হয় নতুন গোট খুলি পেলাই তুমি ৰেজিষ্ট্ৰেশচন কৰালে বহুত সময় লাগে ন, সেইকাৰণে ধৰা পুৰণি গোট বিলাক ৰেজিষ্ট্ৰেচন গোট বিলাকত যদি কেনেবাকে খালী জাগা থাকে, হয়। আগতেতো তোমাৰ হেৰি এটা দিছিল নহয়, দহ গৰাকীহে আছিল আগতে গোটত। এতিয়া তোমাৰ পোন্ধৰ গৰাকীলৈকে হ'ব পাৰে।
অ এতিয়া পোন্ধৰ গৰাকী হ'ব
অ হ'ব পাৰে, যি গোট ধৰা কমি থাকে, পাৰে পাৰে কিয় নোৱাৰে পাৰে, এতিয়া তোমাৰ যিবিলাক গোটত কোৱা?
মানে মইও সোমাম বুলি ভাবিছো।
পাৰে তোমালোকৰ মাহঁতৰ গোটত যদি খালী জেগা আছে তাতে সোমাই ল'বা। কেইগৰাকী আছে বা মানুহে?
অ মাহঁতৰ পৰা দহ গৰাকী আছে বাৰু।
চোন অৰ্ডাৰটো দিছিলে তেৰ, চৈধ্য, পোন্ধৰ কৰিবলৈ। সেইটো সোমাই ল'ব পাৰিলা হয়। তিনি বছৰ মানৰ আগত দিছিলে পিছে, অ মাই ল'বা।
মানে পোন্ধৰ গৰাকী পাৰে আৰু এতিয়া
অ পাৰে পাৰে, উম। সেইকাৰণে হেৰি কৰিবা, তেনেকে সুবিধা পালে সোমাই ল'বা। অন্য লাগে মাহঁতক গোটোতে পাৰিবা। চৈধ্যয়জনী
তোমালোকৰ চৈধ্যজনী হৈ গলে
অ চৈধ্য জনি আমাৰ অ।
অ মানে তোমালোকৰ ওচৰ হোৱা হয় মোৰ ভাল আছিলে বাৰু মানে, কেইটা সমাবো পাৰিলো হয়, এতিয়া দূৰ হৈ যায় ন তাৰ পৰা।
অহ অ এনে পাৰিলা হয় দিয়া সঁচাকে। তেনেকুৱা, দূৰ হ'ব, দূৰ হ'ব, বহুত দূৰ হ'ব।
মানে ওচৰ হ'লে ভাল হলে হয়, তেতিয়া মানে কিবা আকৌ কাগজ পাতি লগা হ'লে তেতিয়া আকৌ অ ইমান দূৰলৈ মই কেনেকে যাম আকৌ ন।
আৰু মানে কি গোটৰ, গোটৰ সদস্যসকল বিশেষকে ওচৰা-ওচৰিকে হ'ব লাগে। হয় নে। তেতিয়া মানে কি কৰবালৈ মিটিং এখন হ'ল কিবা এটা হ'ল, পতককে লগ লাগিব লাগে গোটেই কেইজনী। হয়নে নহয়? সেই তেতিয়া ভাল। এনেকে হ'লে ভাল আৰু, কাৰন প্ৰায়বিলাক গোটৰতো সদস্যবিলাক প্ৰায় ওচৰা-ওচৰিকেই হয়, সেয়াই আৰু। উম। টো মই যে ছাগলী কিনিছিলো গোটৰ কাৰণে প্ৰথম দহহেজাৰ পাই পেলাই, হয়। এজনী হেৰি এজনী জগিল নহয় সিদিনাখন। মই তোমাক কৈছিলো নেকি এজনী তোমাৰ গাভিনী আছিলে যোগী-যোগী হৈছিলে তিনি সাত মাহ নে অ চাৰি মাহ নে কেইমাহ হৈছিলে। তিনিমাহ-তিনিমাহ। তিনিমাহ হৈছিল নেকি তেতিয়া মই কিনোতে, ছাগলীজনী এতিয়া সিজনী যোগিলে, আজি এসপ মান হৈছে বুজিছানে।
হয়। মানে আনোতে মানে হেৰি পোৱালি আনোতে মানে হেৰি পৰা আছিল গাভিনীৰ পৰা আছিলে
ছিল অ তাৰপিছত এতিয়া তোমাৰ মাইকী পোৱালি দুজনী হৈছে থাকে ধুনীয়া ধুনীয়া বগা বগা দুটা হৈছে মাইকী পোৱালি
অ', দুটা মাইকিয়ে নেকি?
অপল ভালে তাকে ভালো লাগিছে হেৰি কৰি পেলাই তেনেকে হলে আৰু মনতটো ভাল লাগে আজি এসপ্তাহ হৈছে এসপ্তাহ এসপ্তাহ উ সপ্তা হৈছে শেয়া মানে হেৰি হোৱা না
এনে কিছুমানৰ কিন্তু ছাগলীটো যে এইটো যে কি বোলে গাখীৰটো যে
অ',
সেইটো গাখীৰটো মানে খীৰায় মানে তোমাৰ আপোনালোকে আপোনালোকে খিয়ায় নে নিখিয়ায়
অ', আমাৰ কি নাই খিয়াৱা আমি নিখিয়াও নহয় তাৰমানে আমাৰ কি হয় পোৱালিটোক খাব দিওঁ খাই আমি মানে ছাগলী পোৱালিটোকে খাব দিওঁ কিন্তু ছাগলী গাখীৰতটো বেমাৰ আজাৰ কাৰণে ভাল আৰু সেইটো পিছে কলা ছাগলীটো যিবিলাক কলা ছাগলী কলা ছাগলীৰ গাখীৰটোতো কিবা ঔষধত আছে ন কলা ছাগলীৰ গাখীৰটোতোঔ পটোতো লাগে হয়
হয় অ মানে কি বুলি কয় আমাৰ কোলা ছাগলে বাৰু
উম।
আপোনালৰ কি ৰঙৰ।
আমাৰ এইেই হেৰি কি পহু ৰঙৰ নিচিনা পহু ৰঙৰ নিচিনা। পলিকেইটা হেৰি হৈছে এটা এটাে চফেট বগা হল এটা মই পঢো মানে হৰিণা ৰঙাও। এটা তোমাৰ হৰিণা হল দুইজনী।
মাকজনী কি ৰঙ বুলি কৈছিলে।
হৰিণা ৰঙতৰ পোৱালি এটা হৰিণা।
মানে এইটো কেনেকুৱা কালাৰ হ'লে বাৰু মানে লয় পোৱালি কেইটা বগা হয়। কিছুমান এনেকুৱা ভাল কালাৰ কে ধুনীয়া ধুনীয়া হৈ যায় কিন্তু আকৌ কোলা ছাগ কলে হৈ থাকে।
কোলাই হৈ থাকে অ হয় কথাটো মই আকৌ বেয়া পাও।
মানে আমাৰ আত তেনেুৱা মানে কি কলা মাকজনী কোলাায় এতিয়াোৱালিব বিলাক
প পতেলা অ মই পলা থাকল কি বেয়া পাওঁ বিচা নে।
অ', হয', হয', মানে এতিয়া কোলা ছাগলীলৈ বেছি কিন্তু কামত দিয়ে।
কামত দিয়া হয় সেইটো স তাৰ কথা বাৰু'লৰা ছাগ ল গাখীৰতটো কিবা ঔষধত লাগে ধৰা আকৌ এইপিনে ক'লা ছাগলী মানে কি হৈছে। যেতিয়া ক'লা ছোৱালী চাফা হৈ থাকে তাৰ আকৌ না এটা উঠে সেইটোও ভাল লাগে আকৌ হয় লেতেৰা হলেহে বেয়া লাগে। সি চাফা হলে ছাগলীজনী ভাল লাগে বা মতাতোৱে হওক ভাল লাগে ছাগলী কেইটা কলা হলে ভাল লাগে সে আৰু।
এইটো কিনি আনিছিলে নেকি?
অ', খিনিকেনিছিলো মই তোমাৰ দহ হোজাৰ টকা পাইছিলো যে সেইজনী চাৰে তিনি হাজাৰ আনিছিলো মই।
হয়', হয়।
চাৰে তিনি হোজাৰ দি আনিছিলো তেতিয়া মানে লোকচানতটো নহল আৰু
হয়।
স কাও মানে কি ঘৰটোও বনাইছো সেয়া পইচাই
অ', মানে দহ হাজাৰটোো সেয়া কামত লগাই দিলা আৰু
তোমাৰ ঘৰতো বনাইছো হাজিৰা মানুহ তেতিয়া দেখিছে দুটা হাজিৰা মানুহ বিজ খাইছে হয়। কঠিং পাত কেেচলামান কিনিব লগা হৈছে সেনেকে তোমাৰ দহ হাজাৰ কাৰণ বেছিহে গ'লগে আৰু। বেছিহে যায়গে আৰু হৈছে হৈছে নিজৰ পইচা। খৰচ সেইটো মানে কি নিজৰ পইচা খৰচ হব একো নাই আৰু ন এনেকে খৰচ মৰচ কৰি পেলাই ললে। হেৰি হব ভালেই ধৰা খৰচ কৰি হলেও লৈ লৈছো ঠিক কৰি লৈছো আৰু।
হয', হয', বাকী আকৌ পঁচিশ হাজাৰ টকা সোমাবই নহয় আকৌ পাব।
তাকে সোমাব বুলি কৈছে এতিয়া বাৰু কি হয়।
মানে পঁচিশ হাজাৰতো চাগে হেৰি কি বুলি কয় আধা মাৰিব লাগিব বুলি কৈছে শুনিছো।
অ', সেইটোক ময়ও শুনিছো বাৰু এতিয়া নাজানো। শুনিছো বাৰু। হয় কথাটো চাই লওঁ ময়ো এনেই দিব পাৰু দিয়াত। নিদিয়াকে নাথাকে দেৰি হব দেৰি হব। এতিয়া সেইবিলাক কৰিছেহে কাম বিলাক হয়। কামবিলাক উম কামবিলাক কৰিছেহে। আমি আৰু কি আৰু দহ হাজাৰো পাওঁতে আমি কিমান কাম কৰিছো ইফালে গৈছো সিফালে গৈছো ন। এতিয়া তোমাৰ অতি তিনিমাহ পাঁচ মাহৰ পিছত দিলোও কথা নাই বাৰু।
হয', হয়', ছাগলীটো মানে পোৱালি দিছে আৰু। আকৌ মানে ছাগলীত আকৌ সেইবিলাক ফটো মাৰি মি দিব লাগিব নহয় চাগে।
অ', হেৰি ক আকৌ ছাগলী একেবাৰ ফটো মাৰিবলৈ আহিলে ঘৰত ফটো মাৰিবলৈ নিয়ে আহে নহয় নিবলৈ।
হয় - হয়। আমাৰ
ফটো মাৰি লৈ - লৈ গৈছেহি। গাহৰি দিছে ন, তোমাক গাহৰি কেইটা
অ মানে, গাহৰি- গাহৰি বহুত দামটো এটাই কিনিছে বাৰু।
বহুত দাম হয়, উম বহুত দাম আকৌ
এটাতে পাঁচ হেজাৰ - ছয় হেজাৰ টকা। বহুত দামটো গাহৰিৰ
অ', বাৰু ঠিকে আছে দিয়া, তুমি ওলাই যোৱা, মইয়ো এই কাম এটা কৰো হা। পিছত ফোন কৰিম দিয়া উম -উম।